শুনিছা।
অঁ শুনিছো।
অঁ অঁ ভাত অঁ শুনিছো শুনিছো ভাত বনালা।
ভাত আধা ৰেডি কৰি থৈছো বনাম আৰু আপুনি বনালে নেকি।
নাই নাই মইও ৰেডি কৰি থৈছো বনাম আৰু।
তাকে গৰম দিন আহিছে নহয় খোৱা দেৰি হ'ব আৰু লাহে লাহে।
দেৰি হ'ব আমাৰতো সদায় দেৰি হৈয়ে আছে।
অ সদাই।
মানে কি ভাত সোনকাল বনালেও তোমাৰ টোপনি নামাৰে নহয়। গৰমত উম। সেয়াই অলপ বাহিৰত বহে ৰুমৰ ভিতৰত মানে দহটা এঘাৰটা। হেহতেটো এনেই থাকোতে যায় তাৰপিছতহে খায়। আচলতে কিন্তু আমাৰ এইটো ৰা। ৰাতি দেৰিকে খোৱাটো বেয়া আচলতে।
বেয়া বেয়া বহুত।
উম স্বাস্থ্যৰ কাৰণে শুনিছো বহুত বেয়া। উম উম।
আগতে আমি সোনকালেই শুইছিলোঁ দিয়কচোন। সেইকাৰণে আমাৰ ব্ৰেইনৰ অ। আমাৰ ব্ৰেইন বিলাক ইমান বেয়া নাছিল তেতিয়া
বেছি এক্টিভ আছিল অ
অ বেছি এক্টিভ আছিল এতিয়া আজিকালি ল'ৰা ছোৱালীয়ে আপোনাৰ। সেইকাৰণে জল্দিকে পঢ়ালে পাহৰি যায় আজি পঢ়াখিনি কাইলে আপুনি ৰিপিট কৰিবচোন। কিবা নহয় কিবা পাহৰিবই অ তাতে সিহঁতৰ খাদ্য তালিকা বেয়া
বেয়া বেয়া উ বহুত বেয়া।
নাখায়।
উ তাকে আৰু এ মানে। এনেকে আমি ল'ৰা ছোৱালীৰ স্মৃতি শক্তি মানে বঢ়াব পাৰা খাদ্য খিনি সিহঁতক খুৱাব পাৰিলে ভাল।
হয় দেউতাকে এটা পাতো নেকি আপুনি উম। অ আপোনাৰ নলেজত কি আছে? আপুনি কওঁকচোন ময়ো কিবা জানিলে মই আপোনাক কম। শক্তি মানে ল'ৰা ছোৱালী বিলাকৰ ধৰক পঢ়া ক্ষেত্ৰত বুলিয়ে নহয় বাকী আদাৰাইজ বহুত থাকে ন। যাতে সিহঁতৰ মনত ৰৈ যায়। এনেকুৱা কি বস্তু খালে মানে।
অ মই ভাবো মানে সিহঁত আমি সৰুৰে পৰা ধৰা আমি মানে আমাৰ মাহঁতে খুৱাইছিল আৰু এই যে ব্ৰাহ্মী শাকটো থাকে
অ অ অকনমান তিতা লাগে যে
অ অ অ আমাক মানে খুবকে খুৱাইছে। ছিল আৰু মাজে মাজে মানে দুদিন তিনিদিনৰ মূৰে মূৰে খুৱাই।
উম
দামি শাকটো খালে বোলে মানে স্মৃতি শক্তি বাঢ়ে। আৰু অ আৰু প্লাছ চিডছ বিলাক মানে চিডছ মানে এনেকুৱা ধৰা পমকিন চিডছ হল। এই কি কয় আৰু ৱাটাৰ মেলন এ মেলনৰ চিজ হওঁক আৰু তোমাৰ ছানফ্লোৱাৰ চিডছ হল যিকোনো বস্তুৰ মানে। চিডছ বিলাক খাব লাগে মেমৰি মানে পাৱাৰটো মানে হেৰি হয়। মানে আমাৰ মানে ব্ৰেইন নৰ যিবিলাক নাৰ্ভছ থাকে নে সেইবিলাক ৰিলেস্ক কৰে আৰু কিছুমান অ কিছুমান মান ধৰা ভিটামিন টাইপৰ যিবিলাক বা ভালকে নাজানো দিয়াচোন বিজ্ঞানৰ হেৰিবিলাক ভাল। সে জানে আৰু আমি পঢ়িছো মানে সেই নাৰ্ভ বিলাক অঁ মানে ৰিলাক্স কৰা এতিয়া মানে যিখিনি পঢ়ে ধুনীয়াকে মানে সিহঁতৰ মাথাত হেৰি হৈ যায় লেক্স মাইড হলে মানে অঁ খোৱা খাদ্য এতিয়া ধৰা আমাৰ ইহতৰ খোৱা খাদ্য বহুত বেয়া হৈ গৈছে নহয়
একেবাৰে সেইটোয়ে বহুত চিন্তাৰ বিষয়
তুমি যদি যিটো বস্তু অঁ যিটো বস্তু ভাল। বুলি আনি খোৱাবা সেইটো নাখাবই। তোমাৰ যদি এডভাৰটাইজত। কিন্দৰজয় দেখিছে, সেইটোহে খাব সেইটো খুজিব। এইটো ভাল নহয় টিভিত দেখুৱাইছিল নহয় এইটো খালে স্মাৰ্ট হয়। ইটো খালে মানে যি মানে এনেকুৱা যিবিলাক মানে সিহঁতক দেখুওৱা হয় সিটো খাব
সেইটো এতিয়া শাক পাচলি চাওঁক যাতে কিমান শাক পাচলি এভইড কৰে অকল খালি আলুটো সিহঁতিৰ পাচলি বুলি ভাবে আৰু এতিয়া স্মৃতি শক্তি আপোনাৰ যিটো। ত অঁ ডেভলপৰ একদম পাচলিৰ ভিতৰত মেইন ধৰক হেই আপোনাৰ ব্ৰকলি টো ইমান ভাল। আচলতে কেঁচুৱাৰ পৰা দিব লাগিব বুজিছে যেতিয়াৰ পৰাই সিহতঁ। অলপমান টান খাদ্য খাবলৈ শিকে।
ঠিক কৈছা উম। মুখত যিটো টেষ্ট আগত দিলে আৰু সেইটো ডাঙৰলে থাকি যায়। উম। আৰু এনে আজিকালি কিছুমান মই গাৰ্জেনক। অঁ তেতিয়া দিব লাগে। উম। আৰু কিছুমান গাৰ্জেনক দেখো ল'ৰা ছোৱালীক স্মাৰ্ট বা স্মৃতি শক্তি বঢ়াবৰ কাৰণে টনিক বি। সানি খুৱায়। বুজি পাইছানে অঁ তুমি মানে কি ভাবা যদি তোক খোৱা ভাল জানো।
নহয় নহয় একেবাৰে বেয়া আৰু কি জানে আৰু এটা মই। আৰে ৰিচেনটলি পাইছিলো এজন ইম্পেৰিয়েল মানে আৰু এজন ডক্টৰ গৈছে তাৰ মানে সেইটো জানিব লাগে আঁ আ কোনে হওক মই হওঁক আৰু দহ গৰাকীয়ে হলেও এই যে আমি ধৰক কমলা সেই টো নহ ল'ৰা ছোৱালীয়ে খাওঁক বুলি একেবাৰতে জুচ বনাই খুৱাই দিওঁ
আঁহ আহঁ।
সৰুৰ পৰা কি হব চুগাৰৰ ফালে আগবাঢ়িব। যিটো বস্তু এতিয়া ধৰ কমলাটো আমি অঁ। পাৰিছে নহ এই এফুটা এফুটা কৈ খাঁওতে যিমান টাইম লাগে। দিয়ে মানে লোড ল'ব পাৰে আমাৰ ব্লাডোৱে সেইখিনি মানে কেপাচিটিত ৰাখি লয়। কিন্তু একবাৰতে যেতিয়া পানীৰ নিচিনা খাই দিব সেইটো কিন্তু নোৱাৰে গ। গতিকে সেইটো একদম কনভাৰ্ট কৰি দিয়ে চুকাৰলে।
অঁ আৰু মানে আহঁ টোও খাব লাগে আহটো খাব ভাল এই যে যিটো কমলাৰ যে আমি চোবাই খালে আহটো সেইটো খাব লাগে। খাব নালাগে তোমাৰ মুখৰ মানে মুখখন তোমাৰ চোবাওতেও এটা এক্সাৰচাইজ টাইপ। হয় ন। যিকোনো বস্তু পিয়িয়ে খোৱা নহয় পানীটোও পি খাওঁ আমি খালি। বাকী বস্তু ফল বিলাকো আগতেতো জুচৰ ব্যৱস্থা নাছিল চবে চুবায়ে খাইছিল। ন যেনেকে কুহিয়াৰ চোবাই খালে। তুমাৰ দাঁত ষ্ট্ৰং হৈ থাকে। উম সেয়াই কুঁহিয়াৰ আমিতো কুঁহিয়াৰ এক দাঁতে দি চেলাই
উম সেনেকে খাইছিল সেইকাৰণে আমাৰ দাঁত ইমান পোকেও নেখালে একো নহলে
অ নাখালে এতিয়া লৰা ছোৱালী চাবা তোমাৰ দাঁত সোনকালে পোক কেইবটিজ হৈ গৈছে বোলে উম উম আৰু মানে মোৰ মতে মই কিন্তু মোৰ ল'ৰা ছোৱালী কেইটাক সেয়াই খুৱাইছো মই এই চিডছ বিলাক খুৱাও
অ চিড বিলাক অ আমাৰ ছোৱালীয়ে খাই কিন্তু এটা চিডছ নাখায় তাই কোনটো জানেনে এই খেজুৰটো নাখায় একদম সেইটো নাখায় বাকী খাই বাৰু সেইটোৱে মেইন অ
আমাৰ আকৌ ইহঁতে বহুত ভাল পায় খেজুৰ খেজুৰটো অ আৰু এই বাদাম যে আমাৰ যিটো আমি খাওঁ সৰু বাদামটো উম মোক অ সেইটো বহুত ভাল ই ভিটামিন ই থাকে তোমাৰ তাত সেইটোয়ে আৰু এ তোমাৰ মানে জিংক থকা বস্তুও লাগেতো জিং। থকা বস্তু বিলাকো খাব লাগে তেতিয়া মানে সিহঁতে দুৰ্বল হৈ নাযায় ন। ধৰা পঢ়ো। বহুত প্ৰশ্ন উত্তৰ মুখস্থ কৰি ৰাসোতে অলপ হেৰি হৈ থাকিব লাগিব ন দুৰ্বল ভাৱ হৈ যায় বেছি পঢ়ে যেতিয়া চাবাচোন
লাগে হয় দিয়ক বাপৰে আৰু আমাৰ দিনত কি সিহঁতৰ এতিয়া প্ৰেছাৰ বহুত নহয় জানো পঢ়া
বহুত আমাক ইমান লোড দিয়া নাছিল
নাছিল দে আমি ভাগৰিম মই এতিয়া দেখিয়ে ভাগৰ লাগে।
অ আৰু এতিয়া কি হৈছে অলপ ল'ৰা ছোৱালী জানাতকে নম্বৰৰ খেলাটো বেছি হয় বেছি হৈছে জ্ঞান কিমান পাইছে সেইটো নাচাই নম বৰ কিমান পাইছে মাৰ্চিটত ৰদ ধৰা মানে একদম মুখস্থ মাটি ম অথাৎ মানে মনত ৰাখি লিখিছে সেইটো প্ৰেক্টিকেল পঢ়াত। টো মানে ইমান নাচয় আগতে আমাৰ সেইটো চাইছিলে অ। অ অ সেইটোৱে। অ সেইটোৱে কব নোৱাৰে সেইটোয়ে তাকে মই ভাবো। তুমি তোমাৰ ছোৱালীক চিডছ বোৰ খুৱাবা আৰু তুমি সেই কৰিব দিবা এই যে ৰাতিপুৱাই যে আমাৰ যে এইটো কৰে যে প্ৰনায়ম কৰা বুলি কয় মানে অ অ ঔম উচ্চাৰণটো যে কৰে যে সেই বস্তুটো কৰিব লাগে। আমাৰ ইহঁতক কৰিব দিও মই কৰিলে মানে বহুতখিনি এইবিলাক মথাত তোমাৰ ৰিলেস্ক হয় বাকী বিলাক কনষ্টেছন লেবেল তো বাঢ়ি যায়
বাঢ়ি যায় অ
উম সেইটোয়ে আৰু সেইখিনি দিওঁ আৰু। উম আৰু আৰু বিশেষকে মোবাইলৰ পৰা অলপ আঁতৰত ৰাখিব লাগে এডিকচন হৈছে এতিয়া ল'ৰা ছোৱালী মোবাইলৰ হেৰিদি মোৰ স্মৃতি শক্তি কমি গৈ আছে তুমি চাবা স্মৃতি শক্তি কমি গৈ আছে সেনেকে সিহঁতৰ
সেইটো মোবাইলৰ পৰাই হৈছে মোবাইলৰ পৰা আপোনাৰ যিখিনি ৰেডিয়েচন ওলাই সেইখিনিয়ে খাই পেলাইছে চব
অ আৰু সিহঁতে মানে আৰু প্ৰশ্ন উত্তৰ এটাও ধৰা। এ মানে অলপ দেৰি কিতাপতে বাচো সেনেকে লিখো সটো নাচায়।
অ
তাত উলিয়াইছিল লিখি লওঁ হৈ গ'ল কিন্তু যেতিয়া তোমাৰ কিতাপত বাচ চি পেলাই ওলাই ন সেইটো মাথাত মনতো হৈ যায়
ৰৈ যায় নেক্স টাইম আপুনি আকৌ সেইটো ৰিপিট কৰিবই দৰকাৰ নাই
নালাগে চিন দিয়ে যেতিয়া বাচে বুজে তেতিয়া তোমাৰ একেবাৰে আটিকালি হোৱাৰ দৰে হয় ন।
হয়তো আমাৰ কিন্তু শিক্ষাগুৰু বিলাকে এনেকে পঢ়াইছিল দেই আমাক। আমাক কেতিয়াও কুৱেশন এনচাৰ কৰি দিয়া নাছিল।
অ অ নিজে কব তুমি লেচনটো পঢ়া তাৰ মাজত আছে। বিচাৰা, লিখা মানে কিবা অসুবিধা পালে আমাক কবা। সেইটোয়ে কিন্তু আজিকালি আৰু হোমৱৰ্ক দিয়ে বুলি ক'লে সিহঁতে সেয়াই কৰে আৰু নিজে পঢ়িব নোখোজে। তাত মোবাইল আৰু কিছ কিছুমান গাৰ্জেনৰো ভুল কয় কি চোৱাচোন মোবাইলত ওলাই লোৱা তাৰপৰা লিখা। উম সেনেকুৱা কৰে। সেইটো সেইটো কৰিব নালাগে তুমি নকৰিবা কিয় জানা সিহঁতে যেতিয়া বৰ্ডৰ একজাম দিব। এনেই যেতিয়া কিবা এটা একজাম দিব দিলে সিহঁতে নিজে তেতিয়া পাৰা হৈ যাব। মই এইটো পঢ়িছিলো মই বুজিছিলো লিখি দিম আৰু সেইখিনি। এতিয়া আমাৰ মাইনাহ‍ঁতে যেতিয়া পৰীক্ষা দিছিলে মই মানে বহুত বুজাইছিলো তুমি লাগে নম্বৰ কম পোৱা অলপ, কিন্তু তুমি কথাখিনি আনক বুজাব পাৰিব লাগিব।
সেইটোৱে বুজি লিখা আৰু অ।
অ বুজি লিখা সেইটো কাৰণে মানে ভালেই হৈছিলে বহুত মানে অ সুবিধা বা হৈছে তাইৰ। উম-উম।
ব্ৰাহ্মী শাকটো মই জানা নাছিলোঁ বাৰু এতিয়া আজি আানিলোঁ ছোৱালী
আৰু-আৰু এটা কথা কওঁক খাৰৰ আঞ্জা আমি অসমীয়া মানুহ বিশেষকে খাওঁ হয় নে কিন্তু সৰু ল'ৰা-ছোৱালী খাৰৰ আঞ্জা ইমান আমাৰ দেউতাহঁতে কৈছিল খুৱাব নালাগে বোলে।
অ সিহঁতৰ পঢ়াৰ ব্ৰেইন
মানে ব্ৰেইনটো অলপ হেৰি কৰি দিয়া সাৰ হলাত উম মানে আমাৰ যিটো মাংস ভুজিটো অলপ কমাই দিব লাগে মানে মাংস-চাংস
অ।
সেই মানে নিৰামিষ খালে মানে বোলে অলপ মানে কমাই দিব লাগে কিছুমানে ধৰা মানে প্ৰতি সাজতে খাব বিচাৰে ন।
অ।
প্ৰটিনটো ঠিকেই পায় কিন্তু মানে কি হয় মাথাটো তেওঁলোকৰ অলপ হেৰি হৈ যায়।
সেইটোৱেই আজি ভাল কথাই পাতিলো দিয়ক অলপমান। হুম তাকেইতো । আপোনাৰো টাইম হৈছ
দিয়া অঁ মই হেৰি অ পাচলি কাটিলোঁ বনাওঁ আৰু।
দিয়ক ঠিক আছে দিয়ক।